হয়। মু শুনা-শুনা পাইছানে?
পাইছো। ভালে আছা?
আছোঁ। আহ তোমাৰ কেনে?
ময়ো ভালেই আছো। আজি স্বাস্থ্যকৰ খাদ্যৰ বিষয়ে অলপ নহয়নে?
হয় কৰিব পাৰি নিশ্চয়। আহ স্বাস্থ্যকৰ খাদ্য যিহেতু আমাৰ সুস্থ জীৱনৰ এক মূল ভেটি হয়, ভাল খাদ্যই শৰীৰক শক্তিশালী কৰি ৰাখে আৰু বিভিন্ন ৰোগৰ পৰা সুৰক্ষাও দিয়ে এইটো এটা ভালেই টপিক ভালেই বিষয় হয় যিটোৰ ওপৰত আমি সহজে বিস্তৃতভাৱে আলোচনা কৰিব পাৰিম।
হয় ঠিকেই কৈছা।
হয়।
স্বাস্থ্যকৰ খাদ্য বিল আমি কি বুজো, তোমাৰ মতে?
মোৰ মতেদি স্বাস্থ্যকৰ খাদ্য হ'ল মানে এনে খাদ্য য'ত শৰীৰৰ বাবে প্ৰয়োজনীয় সকলো পুষ্টি উপাদান যেনে প্ৰটিন, ভিটামিন, খনিজ লৱণ, কাৰ্বহাইড্ৰেট চৰ্বি আৰু আযুক্ত পদাৰ্থ সঠিক পৰিমাণত থাকে মানে যিটো জৰিয়তে আমাৰ শৰীৰ আহ মান ভাল ভালদৰে থাকে আমাৰ শৰীৰ সুস্থ হৈ থাকে সেইবোৰ খাদ্যকে আমি স্বাস্থ্যকৰ খাদ্য বুলি কব পাৰো নহয়নে বাৰু
হয় ঠিকেই কৈছা
হয় বাৰু এই পুষ্টি উপাদানবোৰ আমাৰ শৰীৰৰ বাবে কিয় গুৰুত্বপূৰ্ণ
আমাৰ শৰীৰৰ বাবে বহুত গুৰুত্বপূৰ্ণ প্ৰতিনে আমাৰ শৰীৰৰ বৃদ্ধি আৰু কুষ মেৰামতি কৰি ৰাখে কাৰ্বহাইড্ৰেটে শক্তি যোগায় ভিটামিন আৰু খনিজ শৰীৰ বিভিন্ন কাৰ্য সঠিকভাৱে চলাত সহায় কৰে আহযুক্ত খাদ্যই হজম শক্তি উন্নত কৰে এইবোৰ আমাৰ শৰীৰৰ বাবে বহুতে গুৰুত্বপূৰ্ণ আৰু নহয়নে
হয় এইটো ঠিকেই কৈছে একদম সচা কথা কৈছে আপুনি দৈনন্দিন জীৱনত মানে আমাৰ খাদ্য তালিকাত কি কি খাদ্য অন্তৰ্ভুক্ত কৰা উচিত স তাৰ বিষয়ে অলপ ক'ব পাৰিব নেকি
নিশ্চয় পাৰিম প্ৰতিদিনে শাক পাচলি ফল মূল দাইল গাখীৰ ডিম মাছ মাংস বা অন্যান্য প্রযুক্ত খাদ্য পৰিমাণ মতে খোৱা উচিত যিবোৰ খাদ্য স্বাস্থ্যকৰ আমি সেইবোৰ সদায় খাব লাগে লগতে পৰ্যাপ্ত মানে পানী খাব লাগে আমি সদায় ভাল ব স্বাস্থ্যকৰ বস্তু খাব লাগে
হয় এই ঠিকে কৈছে এইটো যে স্বাস্থ্যৰ স্বাস্থ্যৰ আমি নিজে ধ্যান ৰাখিব লাগিব সেইবাবে আমি যিবোৰ খাদ্য পাওঁ সেই বোৰো ভাল হোৱাটো জৰুৰী
হয় ঠিকেই কৈছে বাৰু ফল মূল খোৱাৰ
শুনা পোৱা নাই আপুনি কি কৈছে বাৰু
কি কি উপকাৰ আছে
মই ভাবোঁ যে ফল মূলত প্ৰচুৰ পৰিমাণে ভিটামিন খনিজ লৱণ আৰু এন্টি অক্সিডেণ্ট থাকে অ যাৰ ফলত এক ফল মূলে আমাৰ আমাৰ স্বাস্থ্যতটো সুস্থ কৰি ৰখাত সহায় কৰে এইবোৰে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু শৰীৰক সতেজ কৰি ৰখাতো সহায় কৰে
হয় ঠিকেই কৈছে
হয় শাক পাচলিৰ বিষয়ে অলপ বেছিকৈ কব পাৰিব নেকি
আইলন কেচ কেল চিয়াম ভিটামিন এছ চি আৰু কে থাকে এইবোৰে চকুৰ দৃষ্টি হাৰৰ স্বাস্থ্য আৰু তেজ গঠনত সহায় কৰে আমি সেউজীয়া শাক পাচলি খাব লাগে তেতিয়া চকুৰ দৃষ্টিশক্তি বাঢ়ে আমি যিমানে ভাল খাদ্য বস্তু আমি আমাৰ সিমানে ৰব চকুৰ দৃষ্টিশক্তিৰ বাঢ়িব আমি সতে সেউজীয়া শাক পাচলি ভাল ফল মূল খাব লাগে
হয় এইটো একেবাৰে সঁচা কথা কৈছো এই এইটো একেবাৰে সচা কথা কৈছে কাৰণ যেতিয়া আমি আহ চকুৰ ডক্তৰৰ ওচৰলৈ যাওঁ তেতিয়া চকুৰ ডাক্তৰে সদায় এইটো কথা কয় যে যিমান পাৰে সিমান পৰিমমানে সেউজীয়া শাক পাচলি খাব কাৰণ সেউজীয়া শাক পাচলি আমাৰ চকুৰ দৃষ্টি আহ শক্তি বঢ়োৱাত বহুতো সহায় কৰে
হয় ঠিকেই কৈছে মোৰ পেকিং টুত খাদ্যৰ গুৰুত্ব কিমান
মই ভাবো যে প্ৰটিনযুক্ত খাদ্যৰ গুৰুত্ব বহুতেই আমাৰ শৰীৰ শৰীৰত বেছিভাগ আমাক প্ৰটিনৰ প্ৰয়োজন আহ প্ৰটিন আহ শৰীৰৰ পেশী গঠনতো সহায় কৰে আৰু বিশেষকৈ আহ বৃদ্ধি হোৱা বৃদ্ধি হোৱা মানে যিবোৰ বাঢ়ি অহা শিশু আহ আৰু বা কিশোৰ কিশোৰী আৰু শাৰীৰিক পৰিশ্ৰম কৰা লোকৰ বাবেই অতি প্ৰয়োজনীয় আহ যিকোনো ডক্টৰৰ ওচৰত নগলেই নগ নাযায় কিয় মানে ডক্টৰে সদায় প্ৰটিনযুক্ত খাদ্য়ই খাবলৈ মানে আহ হেৰি দিয়া খাবলৈ কয়
হয় ঠিকেই কৈছে আমি প্ৰতিযুওো খাদ্য খাব লাগে হয় ঠিকেই কৈছে হয় প্ৰতিযুিতক্ত খাদ্য খাব লাগে
হয় বাৰু ফাষ্ট ফুড বা জাংক ফুডৰ বিষয়ে তোমাৰ কি মতামত
ফা ফুড বা জাংক ফুডৰ বিষয়ে মোৰ মতামত হৈছে যে ই স্বাস্থ্য স্বাস্থ্য বাবে ক্ষতিকাৰক ইয়াত সাধাৰণতে অধিক তেল নিমখ আৰু ৰত গহুৰতা ডায়বেটিছ আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায় আমি এনেকৈ তেলত বেছিকৈ ভজা নিমখ বা চিনি থকা খাদ্যৰ থ আঁতৰত থকাই ফেৰা আমি সদায় স্বাস্থ্যকৰ খাদ্য খাব লাগে
হয় এইটো ঠিকেই কৈছে এই হয় হয় এইবোৰ খাদ্যই বস্তুৱে মানে আমাৰ শৰীৰটো যথেষ্ট পৰিমানে বেয়া কৰি তোলে আৰু আমাৰ হয় ক্ষতিগ্ৰস্ত কৰে আৰু বহু পৰিমাণে মানে আমি এই যিমানখিনি পৰিমণে পাৰো এই খাদ্যয় বস্তুবোৰ আমি নাখাবলৈ চেষ্টা কৰিব লাগে
হয় হয় হয় ঠিকেই কৈছে
হয় হয়
বহুত চফ্ট ড্ৰিংকস আৰু অধিক মিঠাই খাই ভাল পায় এই বিষয়ে আপুনি কি ক'ব
অ হয় এইটো আজিকালি দেখা পোৱাই যায় যে বহুত লোকে আজিকালি চফ চফট ড্ৰিংক মানে বহুতে খায় তেওঁলোক আৰু বহুখিনি মিঠা মিঠাই বহুখিনি মানুহে মিঠাই খাইো ভাল ভাল পায় য'ত মানে যথেষ্ট পৰিমাণে চেনীৰ চেনী থাকে আৰু এই চেনীৰ মানে আমাৰ স্বাস্থ্যৰ বাবে অতিকে হানিকাৰক অধিক চ্ৰেনিযুক্ত খাদ্য আৰু পানীয়ে দাঁতৰ ক্ষতি কৰে আৰু শৰীৰত অতিৰিক্ত কেলৰি যোগ কৰে সেয়ে এইবোৰ সীমিত পৰিমণে গ্ৰহণ কৰা উচিত সীমিত পৰিমাণে গ্ৰহণ নকৰিলে ই আমাৰ স্বাস্থ্য বহুতো হানি কৰিব পাৰে আহ যেনে বেছি পৰিমাণে চেন থাকিলে আহ সেই চেনীয়ে আমাৰ শৰীৰত গৈ আমাৰ শৰীৰত চুগাৰ ডায়বেটিছৰ নিচিনা ৰোগৰো মানে সৃষ্টি কৰিব পাৰে নহয়নে বাৰু
ঠিকে কৈছে আমি সকলো বস্তু এটা সীমিত খাব লাগে
হয় এইটো ঠিকেই কৈছে আপুনি পানী খোৱাৰ গুৰুত্ব কিমান বুলি ভাবে আপুনি
মই ভাবো যে পানী খোৱাৰ গুৰুত্ব বহুতেই পানী সৰিলে তাপমাত কৰে হজম পক কুৰাত সহায় কৰে আৰু শৰীৰৰ বিষাক্ত পদাৰ্থ বাহিৰ কৰি দিয়ে। এজন সুস্থ ব্যক্তিৰ দিনটোত পৰ্যাপ্ত পৰিমাণে পানী পান কৰা উচিত। আমি গৰমৰ দিনত বেছিকৈ পানী খাব লাগে আমাৰ যিবোৰ বৰ্জিত দ্ৰব্য সেইবোৰ ঘাম শৌচ হিচাপে ওলাই যায় বেয়া আমি সদায় পানী খাব লাগে যাতে আমাৰ শৰীৰটো সদায়
ভাল হৈ থাকে।
হয় এইটো ঠিকে কৈছে হয় সতেজ হৈ থাকে এইটো ঠিকে কৈছে আপুনি ঠিকে কৈ। মই একেবাৰে একমত আপোনাৰ কথাৰ লগত।
হয় বাৰু শিশুসকলৰ বাবে স্বাস্থ্য থকাৰ খাদ্য কিয় জৰুৰী?
আহ মোৰ মতেদি শিশুসকলৰ আহ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে পুষ্টিকৰ আৰু স্বাস্থ্যকৰ খাদ্য অত্যন্ত গুৰুত্বপূৰ্ণ আহ সঠিক পুষ্টি নাপালে তেওঁলোকৰ বৃদ্ধি বাধাগ্ৰস্ত হব পাৰে বা তেওঁলোকৰ যিখিনি স্মৃতিশক্ত। কি আছে সেই তাতো বা বাধা আহ জন্ম হব পাৰে সেই পথটোতো বাধা আহিব পাৰে। তেওঁলোকৰ অকৰ শাৰীৰিক আৰু মানসিক বিকাশৰ লগতে নহয় তেওঁলোকৰ নৈতিক বিকাশতো মানে তাৰে প্ৰভাৱ পৰিব পাৰে পাৰে বুলি ভাবো মই।
হয় ঠিকেই কৈছে। মই ভৰত একমত।
হয় বাৰু ছাত্ৰ ছাত্ৰীয়ে কেনে ধৰণৰ খাদ্য খোৱা উচিত?
ছাত্ৰ ছাত্ৰীয়ে সুষম আহৰ গ্ৰহণ কৰি কৰা উচিত। ফল মূল গাখীৰ দাইল আৰু সেউজীয়া শাক-পাচলি নিয়মিত খাদ্য পঢ়া শুনাত মনোযোগ বৃদ্ধি পায়। তেওঁলোকৰ মস্তিষ্কৰ তেতিয়াহে বৃদ্ধি হয় মনোযোগ শক্তি বৃদ্ধি হয়। সিঅ অ সাত। তে সদায় সুখম আহাৰ খাব লাগে যত বেছিকৈ প্ৰটিন অহ ভিটামিন। অ খনিজ লৱন আদি থাকে।
হয় এই এইবোৰ এইটোয়ে একেবাৰে সঁচা কথা কৈছে আপুনি।
বাৰু বয়োজ্যেষ্ঠ লোকসকলৰ খাদ্যাভাস কেনে হোৱা উচিত?
আহ ছাত্ৰ ছাত্ৰী বা সৰু ল'ৰা ছোৱালী বিলাকৰ খাদ্যবোৰ যেনেকুৱা আহ হোৱা উচিত আপুনি এইমাত্ৰ যেনেকে কলে যে সুষম আহাৰ গ্ৰহণ কৰিব লাগে মোৰ মতেদি বয়োজ্যেষ্ঠ সকলৰো মানে খাদ্যবোৰ একে হোৱা উচিত। আহ কাৰণ বয়োজ্যেষ্ঠ। সকলে সজে হজম হোৱা খাদ্য খাব লাগে। আৰু তেওঁলোকে অধিক তেল, মছলা যোগ। খাদ্য মানে খাদ্য মানে এৰাই চলা উচিত আৰু ফল মূল শাক-পাচলি বেছি খোৱা উচিত। যিহেতু তেওঁলোকৰ যিমানে বয়স বাঢ়ি যায় সিমানে তেওঁলোকৰ হজম শক্ত। যিহেতু কমি আহে সেইবাবে সৰু ল'ৰা ছোৱালী বিলাকৰো যিহেতু হজম হজম শক্তিটো ইমান আহ প্ৰবল নহয় সে তেওঁলোকে যিবিলাক কম মচলাযুক্ত বা তেলযুক্ত খাদ্য খায় তেনেদৰে বৃদ্ধ লোকৰো বা বয়োজ্যেষ্ঠ লোক। কৰো খাদ্যৰ অহ্ পৰিমাণটো একে হ'ব লাগে।
হয় ঠিকেই কৈছে।
হয় ঘৰতে ৰন্ধা খাদ্য কিয় ভাল বুলি কোৱা হয় বাৰু?
ঘৰতলৈ ৰন্ধা খাদ্য বহুত প্ৰকাৰে ভাল। ঘৰত ঘৰতে ৰন্ধা খাদ্য সাধাৰণত ত অধিক পৰিষ্কাৰ আৰু পুষ্টিকৰ হয় ইয়াত তেল, নিমখ আৰু মচলাৰ পৰিমানত নিয়ন্ত্ৰণ কৰিব পাৰি। আমি যেতিয়া বাহিৰত কোনো এটা খাদ্য খাওঁ তাত বেছিকৈ মচলা দিয়ে, তেল দিয়ে, নিমখ এইবোৰ দি কিন্তু আমি যেতিয়া ঘৰত ৰান্ধো নিজে তেতিয়া ঘৰত আমি এটা পৰিমাণত নিমখ দিওঁ, তেল দিওঁ আমি এটা স্বাস্থ্যকৰ পৰিৱেশ বজাই ৰাখি পিনে ঘৰত খোৱা বস্তু ৰান্ধো, সেইবাবে মই ভাবো যে ঘৰত ৰান্ধ থোৱা খাদ্য বেছি ভাল। বাহিৰত।
এইটো ঠিক কৈছে আপুনি ঠিকেই কৈছে।
বাৰু স্বাস্থ্যকৰ খাদ্যৰ সৈতে ব্যায়ামৰ কোনো সম্পৰ্ক আছে নেকি
নিশ্চয় আছে স্বাস্থ্য আহ মানে এটা ভাল শৰীৰৰ বাবে ব্যায়াম কৰাটো অতিকৈ প্ৰয়োজনীয় স্বাস্থ্যকৰ খাদ্য আৰু নিয়মিত ব্যায়াম একেলগে আহ মানে উ সুস্থ জীৱন ধাৰা গঢ়ি তোলাৰ বাবে অতিকৈ প্ৰয়োজনীয় কেৱল ভাল খাদ্য খালে নহয় শাৰীৰিকভাৱে সক্ৰিয় থাকিবও লাগিব অকল ভাল খাদ্য খাই পিনে যদি বহি থকা যায় তেনেহলে আৰু শৰীৰটো যদি একো আহ সক্ৰিয় কৰি নাৰাখে তেনেহলে সেই ভাল খাদ্য শৰৰ ও কোনো প্ৰভাৱ দেখা নাযায়
হয় ঠিকেই হয় ঠিকেই কৈছে।
স্বাস্থ্যকৰ খাদ্য গ্ৰহণৰ মূল লাভ কি তাৰ বিষয়ে অলপ কিবা ক ক'ব পাৰিবনে আপুনি
নিশ্চয় পাৰিম স্বাস্থ খাদ্য শৰীৰক সুস্থ শক্তি আৰু ৰোগমুক্ত কৰি ৰাখে ই দীৰ্ঘায়ু মানসিক সতেজতা আৰু উন্নত জীৱন মন নিশ্চিত কৰাত সহায় কৰে
হয় হয় এক একেবাৰে সঁচা কথা কৈছে আপুনি বহুত সুন্দৰকৈ বুজাই দিলে দেই আজিৰ আলোচনা মোৰ বহুত উপকাৰী হ'ল আপোনাৰ লগত
মোৰো বহুত ভাল লাগিল আশা কৰোঁ সকলোৱৰে স্বাস্থ্য গ্ৰহণৰ অভ্যাস গঢ়ি তুলিব
হয় নিশ্চয় ঠিক আছে বাৰু আকৌ এটা নতুন বিষয়ত কথা পাতিম আজিলৈ। ধন্যবাদ বিদায় ঠিক আছে বাৰু
দিয়ক